অ'
অ', কি কৰিছ?
মই এই চোতালতে আছো ভিতৰতে আছিলো বাৰু তাৰপিছতে চোতালত আছো এতিয়া।
মই হেৰি ওচৰৰ মানুহ এঘৰলে গৈছিলো হেৰি উ আম আছে মানুহ ঘৰ মানে আম খাবলে জোতা জোতাকৈ আম লাগে নহয় এথোপা থপা লাগে
অ', এতিয়া খাবলৈ পালি নাই?
অ', পালো হেই আম খাবলৈ মাতিছিলে আম খালোগে গৈ পেৱাই বাকলিটো মানে একদম কেঁচা নিচিনা লাগি থাকে দেই হেৰি আৰু কোলা নিচিনা হৈ থাকে আৰু ভিতৰ খন অ' এনেকুৱা কৰা ধুনীয়া নহয় ৰংটো একদম চাপতে লাগি থাকে অ'।
আগতে সুই তাত থাকোঁতে তাত খাবলে পাইছিলো তেনেকুৱা
অ মাটিপা লাগে একেবাৰে সেই মাটিৰ পৰা মানে ঢুকাা দি ওপৰত দাঙি দাঙি থৈ দিছে আৰু এতিয়া আমি যিখিনি মানে তালৰ ফালে থকা খিনিয়ে এ বুকুত পাই গৈছেগে আৰু
অ
উ
আমাৰ সিদিনাখন সিহঁতৰ পৰা দিছিলে মামি ঘৰ পৰা
অ মই আ দলি ঘৰত টিলিকি এজোপা খাবলে মনতটো আছিলে আকৌ
এ বাই আৰু মাৰ লিছিলে দু আশী এ মান লাগিছিলে বেছিকে ওপৰত থাকিলে নালাগেই
অ
এ সেইজোপা যে ডাল খিনি ডাল খিনি যে সেই আধা এটা যদি আমজো প কাট দিলেঁন তেতিয়াাল চাল পুাইেল লাগিলেঁতেনেকি কটা চিজনত খালি কাটিব লাগিব ছিজন থাকে যে আম কটা
উ মই এতিয়া বুটি পচাইছো হে আৰু বজিছে বাৰু পচাইছো
একদমবাৰ মনত ৰাখি থ'ব লাগে এইটো
অ হ অ ঢাপৰ ফালে ৰুব লাগিব সে হে ফালে ৰুবলৈ দিব লাগিব বাহ যিব ফালে
আম কিহৰত হেৰি পলিচিনাৰ পইচা আছেনে অ তেনেকুৱা এটা পচাব লাগে নহলে আকৌ আমাৰ শিপাো তললৈ গুচি যায় নহয় উঘালি আনিব নোৱাৰি আৰু
অ বস্তাতে হেৰি কৰিছো
অ
দু দাদিছো কেেলগ উ দাদিছো বাাৰাগিব
অ আম খোৱা ঢেৰ হয় পুলিও ঢেৰ ওলাই খালি ডাঙৰহে নহয়গে ইমান খিনি
অ এইবাৰ সেয়া কৰিলো বোলে হে ৰোৱাৰ পিছতো মানে তিনিবাৰ মান গৰুৱে খালে তাৰপিছত লাষ্টত আকৌ ওলাইছিলে নহয় চাই দেদি তেতিয়াই ঘৰাটোো দি দিলো নহয় এদিন ঘৰাটোো তাতো হ'ল অকমান ওখও হ'ল এপেগটমান তাৰপিছতে কিহেনো মানে টো চিঙি পেলালে তাৰ পিছতে আৰু সেইটো ডাঙৰ হবলৈ আৰু জেগা নাই আৰু মানে নান বোলাগেছিল দতিে
এই আম বোৰ হেনো এনে পোখালে নহয় যেনিবা অলপ পোখৰা পিছ পিছতে হে কাটি দ লাগে ডালটো ৰোৱাৰ পিছত আৰু অকণমান ডাঙৰ হোৱাৰ পিছতে আৰু কঁকালমান পাওঁ তেনে আকৌ দাহ অ আকৌ ডাল টো কাটি কাটি দিব লাগে হ
তেতিয়া মানে জোপোাাহৰ ডাল ফেঙ মেল পেলাই হেৰি হব
অ ফেঙনি মেলি পেলাই চাপ এটা লাগে সেই মই ধনিয়াম ধনিয়াম চটিয় নে কিি চ চুটয়া নে চুটয়া সেইজনৰ আক ভিডিঅ'ত চাইছিলো সেই তেনেকে সেইজনে যে দেখুৱাই আছিলে যে ঠাইডাল দীঘল নিচিনা আম যে ঠাইিডাল দীঘল লা ত আমটোাগেয়ে তইো তেকুৱাই আহি যাব আম
অ
আ দাম দীঘল আৰু আঁত লাগেগৈ আ
অ সিহতে খাই ভাল লাগে বাৰু আৰু আমো ইমান ধুনীয়া ধুনীয়া সেই তাত থাকোতে যে আমি ক তত ইমান ধুনীয়া ধুনীয়া আম বেলেগ বেলেগ হেৰি প্ৰজাতিৰ আমাৰ
তহৰ তহ'ত বহুত খালি তহঁতি।
অ' সেইবোৰ আমাৰ আমাৰ ঠাইতে থকা জোপা নহয়। তাৰপিছত, তে সেইজোপা অকমান টেঙি টেঙি লাগে, কিন্তু দুইজোপা আহোতে মানে এক লগত দি দি পঠিয়াই ৰাস্তাত আছে মানে মানে আনো নে আনো বুলিলে ফটকে আনিব পাৰ আৰু সহজতে। সেইবোৰ সেই তেনেকুৱা মানে বাকলিটো কেঁচা নিচিনা থাকে। তাৰপিছত, চাই দিব লাগে। এনেকুৱা ফোক ফু গোন্ধাই পেলাই একদম ৰঙা সেন্দুৰ নিচিনা ৰঙা টো।
অ' বৰ তেলাহি তেনেকুৱাই। যাবা কিন্তু পোক চোক অকণো নোলায়।
অ' পোক চোক নাথাকে।
পোক অ' পোকদম পোক সহজ একোৱেই নাই মানে।
অ' তাৰ বিলাকত পোক নাথাকে মানে হেৰি কি ফুলটো হওঁতে চিমেণ্ট টিমেণ্ট এইবোৰ সেই ৰাখে যে চাগে সেইটো কাৰণে পোকবোৰ নহয় নেকি? চিমেণ্ট ধূলি পৰে যে। উম, সেইবোৰ ভাল যাতে। মাতিলেই হ'ল।
ইমান মানে আম খিনি এ এটাত যদি পোক থাকিলেহেতেনো অ'।
আমাৰ সন্মুখত যিখন কোৱাটাৰট থাকোতে আমাৰ সন্মুখত যি ঘৰ আছিলে। সেই ঘৰ বেছি নালাগে সেই ঘৰ আম কেইটাও এনেকুৱা বৰ ধুনীয়া।
অ' সেনেকুৱা আম এজোপা গোটাব পৰা হ'লে ভালে আছিলে ন'।
উম।
তেনেকুৱা আম এজোপা থকা হ'লে ঘৰত উম।
মই সিদিনাখন সিহঁতৰৰ ঘৰৰ মামী ঘৰ পৰা অনাটো মই হেৰি কৰি থৈছোঁ বাৰু। মই চাইছোঁ, সিহঁতৰ কেইটা বৰ ধুনীয়া, ধুনীয়া। খাবলৈ বৰ ধুনীয়া ইহঁতৰ কেটাও উম।
মামি হঁতৰ কোনো ডোখৰত আছে, আগফালে থকা।
জানো ক'ত লয়ইছে সিহঁতৰ যোৱাই নাই সিহঁতি কৈছে। আমাৰ আছে বুলি হেনো অ' হ'ব পাৰে সিহঁতৰ হেনো ধেৰ লাগিছে, আমাক হেই কি আমাৰ ঘৰত আছে বুলি ভাবি ভিডিঅ'ত দেখিলেহেও মোৰ ঘৰ ফেচবুকত ফটো দেখিলে সেইকাৰণে আমাৰ ঘৰ আছে বুলি আমাক নাই দিয়া। মই কৈছোঁ কৰনো প্ৰথমতে কেইটামান লাগিছিলে পোকিয়া ফালে লুকাই লুকুৱাই বোলো ফটো দিলোঁ। ৰঙা ধুনীয়াকণ ওপৰলৈ দি দি তাৰ পিছতে হেই ফটো দিছিলোঁ। তাৰপিছতে বাকী যে আৰু খোৱা বখলীয়াই থোৱা সেইবোৰ হেৰি আ মামি ঘৰৰ।
উম।
উম, সিহঁতৰ ঘৰৰ বোলো হেৰি তাৰ পিছতে বাকি ঘৰ
অ' হেইজোপা।
অ'
আকৌ সেই গোহালি ঘৰৰ ফালে থকা জোপা এনেকুৱা লাগে নহয়।
অ' সেই খাবলৈ মাতিছিলে আমাক উম' যি এদম এদম দিছে।
উম।
কোনোবা এটা টেঙা তাৰপিছতে মাজে মাজে টেঙা পাওঁ মিঠা পাওঁ বুলি ভাবোঁ। এযোৰ মিঠা পাই পাই থাকোঁ। আকৌ আকৌ এই পিছৰ মিঠা পাম আৰু এনেকে ভাবিলে টেঙা পাই যাওঁ।
উম, আমাৰ সেইজোপা আমো হেৰি তিলিকিজোপা উম, সেইজোপা নিচিনা আমেই নাই পোৱা আৰু দেই।
অ' তিলিকি আম তেনেকুৱা নাথাকেই।
অ' সেইজোপাও যেনে তেনে পুলি এটা হ'লেই হয় আৰু।
উম। পছাইদে।
উম।
মই এইটো আৰু বস্তাই চস্তাই নি পেলাই আৰু ৰুইহে দিমগে এতিয়া, অকনমান হ'বই নহয় আৰু বেয়া হ'বগে।
গজিলে পুলিটো?
উম্, গজিছে, ওলাইছে আৰু সেউজীয়াকে অকনমান বেঙুনীয়া কালাৰ কে
কুমলীয়া পাতটো যেতিয়া আদায় হ'ব, তাৰপিছতে কাটিয়ে দিব লাগে আৰু দালটো
অ', এই বেঙুনিয়া নিচিনাকে ওলাইছে আৰু পাটতো সেই উপৰলে পাত দুটা, পাত ওলাইছে আৰু
অ', অ'
তেনেকুৱা।
মাহঁততে কি কৰিছে?
উম্, মাহঁতে আছে ভিতৰতে।
উম্,
মায়ে মোৰ মোবাইলটোকে চাই আছিলে।
অ', তাৰপৰা গম পালে আৰু।
উম্,
উম্,
নহয়, এইবোৰ হৈছিলেগে আৰু হেৰি দেউতাও পথাৰলৈ গৈছিলে। তাৰপিছতে আহিলে, গৰু আনিছে। এ আলি অকমান আছিলে হেনো দিবলৈ, এহা অকমানানে এটাহে, দদাই আহিলে হেনো মাৰিলেহি।
অ',
তাৰপিছতে, নাই দিয়া, সেই মানে অকণমান আছিলে সেইকনকে অকন অকনকে দি পেলাই, অ', আলি কাটিবলৈ গৈছিলে হপাই হে। দিবলৈ গৈছিলে হ'ব পাই। বৰষুণ দিলে মানে আকৌ এতিয়া থাকিব হ'ল যে। অ', দিছিলে আছিল।
আমাৰ ইয়াত অকণমান হে দিলে, সেই
অ', নাই না নাই দিয়া হেৰি বতাহ বৰষুণ নিচিনা যে দিচিলে নি, নাই দিয়া।
অ', অথনি যে ফোন যে কৈছিলি তাৰ পিছতে- বতাহ চাহ মাৰি আহি একদম ঠিকছে বতাহ মাৰি আহিছে আৰু ক'লা মলা কৰি আহিছে। তাৰপা অকমান বৰষুণ দিলে আৰু তাৰপা এতিয়া নাই তাৰপিছত ৰ'দে দিলে আকৌ লগে লগে।
নাই দিয়া, কালিহে বহুত ডাঙৰকে দিছিলে বতাহ মাৰিছিলে, বৰষুণ দিছিলে।
তাৰপিছত কিমান সময়ত আহিলি তাৰপৰা।
এ অকমান সময় হৈ হৈছেহে, আহি পালোহি তাৰপাছতে আকৌ আলহী আহিছিলে। ইয়াৰ লগৰ ল'ৰা আহিছিলে তাৰপৰা। এ চাহ তামোল দিলো আৰু সি গ'ল কিবা কাগজ পত্ৰ কিবা কিবি লিখিলে দুইটাই। লখি কৰি হেই, চাহ দিলোঁ আৰু। গৈছে আৰু মই ঘৰতো সাৰি পেলাই বোলো, মই ফোন এটা কৰি আহোগে দেই বুলি কৈ থৈ আহিছোঁ। মহে খাব চাবি কৈছে, কাৰণ এইখিনিতে কথা পাতোঁ, গম পাইযে সি।
অ', মহে খাব তোন আকৌ, মই খোজকাঢ়ি আছোঁ সেই কাৰণে, ঘূৰি ফুৰি।
অ', ময়ো খোজকাঢ়ি আছোঁ, চাদৰখনৰ আগটোৱে গোটেইখন কোবাই আছোঁ সবফালে আৰু লাইট লাইটটো জ্বলাই লৈছোঁ যে, সেইকাৰণে লাগিম গালে নাই আহা, সেই কান খনৰ ফালেহে চাগে গৈছে। লাইট টো দেখি পেলাই গা অ', গালে নাই অহা তেনেকে, হ'লেও মানে কোবাই আছোঁ বাৰু একেৰাহে।
মইয়ো ঘূৰি ফুৰিছোঁ চোতালতে। গেটৰ ওচৰৰ পৰা আহিলোঁগে, মৰণা মাৰি আ
ফালে আকৌ নেটৱৰ্কে নাপায় যে মোৰ ভাগৰ।
অ', মোৰো এই বাৰান্দা পৰা এই চোতালখনত হে নেটৱৰ্ক পাই
অ', অ', ইনেই নেটৱৰ্ক পাই, ইনেই নেটৱৰ্ক পাই হোৱা হ। প কৰিলে হ'লেও অলপ হুলৰ পায় এ হেৰি ইয়াত নাপায় আক।
অ', মই অ', বেক ল তাৰপিছ ব সখনত বি থাকিব পাৰো কিন্তু এতিয়া বহি থাকিব নোৱাৰি যে সেইখন চোতালতে ঘূৰি ফাই ভাল বু সেইো চোাললাই হ'লো।
উম।
দিনা হলে বাৰ্ডাতে বহি লওঁ তাৰপিছতে হেৰি হ'লে মানে এনেকে
শুনো যে পাই আছে যে আকৌ আমাৰ ঘৰত আকৌ। ন আগৰ দ জি বহুত দিগদাৰ ভালে বাঁাহৰ কৰি থ পাই আকৌ।
অ'।
বাহহৰ গীততো ফুল নেটৱৰ্ক পায়।
আহ পিছফালে আৰু সেই পিছফালে বাৰণ্ডটা ফালে পায় আপুনি মাৰ লগৰ অকনমান আ নেটৱৰ্ক নাপায়।
উম, মই দেখোন ফেচবুকৰ ফ তোৰ ভিডিঅ আপলোড কৰিবলৈও দেোন তাল যাগে বাহাগৰিলৈ যাওঁগ আগতে।
অ', তোৰ তোৰ কি চিম যিও চিম।
অহ। অ‌হ তটোভাৰ জিঅ' নহয় আকৌ ন অ' সেইকাৰণে এয়াৰটেল পায়।
অহ এজনো পায় এনেই পায় খালি সেইটো গম পায়।
অহ ইয়াত নাপায় আকৌ।
অহ।
উম। কোন আহি আছেহে পাৰো আৰু।
অহ আছে।
অহ বোলে মেঘালয় পানে।
অ', হয় হয়া।
অহ।
বেলে এইফালে আমাৰ সেই সৰু ভণ্টিৰ ঘৰৰ ফালৰ পৰা ডী দুই নম্বৰ ভণ্টিৰ ঘৰ ফালৰ পৰা।
অ', মই সেইটো লে কৰাই নাই ৰাতিপুৱা আজি ৰাতিপুৱা নে। কালি ৰাতিপুৱা অ আজি ৰাতিপুৱা কৈছিলে কৈছিলোঁ যে। তো কোৱা পিছতে তাই কলে সেই তাই কৈছিলে আকৌ।
অহ।
তই কৈছিলি চাগৈ।
অহ কৈছিলো তোমাৰ তাল গা আছিলে কিমান গালি পাইিছে।
কেলে।
না ধোৱা কাৰণে ত কামটো না হোৱা নহ'ব উম।
আহ অহ।
মইয়ও কৈছো আৰু ম আ কিনি কৰি আছে বুলি মান লগাই আছো।
অ কি এ ই নাহা যেহে তেতিয়া তেতিয়া কথা কৈছ ন।
হা উছলে যাত ন ৰপয়া।
অ অ তেতিয়া ন তেতিয়া তা নাই কোৱা।
অ তেতিয়া তাইও লগাইছিলে বাাৰ নধৰা নাই ধৰা। অ লগাই আছো বুলি কৈছো বাই।
অ জানো।
মায়ান গাস ৰাবা।
অ সেই মায়ে আমাৰ এই সৰু বাইদেউলৈও লগালে হেনো হয়নে।
অ অ।
পছাকৰ কি কৰি ইমানকে শুইছিলা বোলে হেৰি মায়ে ফোন কৰিছিলে মোলৈ এনেকে কৈছে বাইদেউ।
অ অ। তাৰপিছতে চাহ তাহ খালে খাব হ'ল নেকি।
নাই খাল দিলো এতিয়া নাখাও সহতত খাই আহিছো যে আলহী ঘ অ খাক এজা হব তেনে অ অ অ মই কামনিৰ পৰা যাওঁ
অ
উম